হেল্ল' হেল্ল'
অ শুনিছো ক
কি কৰিছ
এ মই শুই আছিলো
হা
শুই আছিলো
অ খুব শুইছো আৰু ন এতিয়া কাম নাই যে
এ টোপনি আহি গল ৰাতিপুৱা সোনকালে টোপনি ভাগিব ৰাতিও হোৱা দেৰি হৈছে যে
অ তই যদি হেডফোন ইউজ কৰি আছ তেনেহলে প্লিজ তই হেডফোন আঁতৰা বহুত কমকে শুনিছো মই
ঊনৈছ
উম এতিয়া শুনিছো তই মন কেছ হেডফোন লগাই কথা পাতিব পৰা নাই মানে এই তাতে যে এনেকুৱা বগা হেৰিটো থাকে যে সেইখিনি মানে বগা নহয় আৰু তোৰ যি কালাৰ আহিছে এ এনেকা অকণ ডাঙৰকে থাকে যে সেইটো ত মুখত লৈ পেলাই কথা পাতিলেহে মই শুনি পাম মানে
অ জানো মই। মুখৰ ভিতৰতো সোমাই ল'ব নোৱাৰো নহয়ো হ'ল বুলি।
যেই কথাে। সকাৰণে মই শুনি পোৱা নাই তাকেহে। অ নতুনকে চিনেমা ওলাইছে নহয়। এগান মান ওলাইছে, হিন্দী এনেকা বৰুণ ধাৱাননৰ ওলাইছে, শাহিদ কাপুৰৰ ওলাইছে এইটো ককটেল ককটেল টোখন সেইখন।
অ কক তেল কক তেল দুখোন ময়ো চাম ভাবি আছো কেতিয়া যাবি।
আহ ককতেল খন ঊনৈশ তাৰিখে আহিবহে মানে পৰহিলৈ ৰিলিজ হবহে উ বিশ একৈশ মান তাৰিখ মানে যাম আৰু।
বিছ একৈছ মান। উম চাব লাগিব মজাৰ লাগিব। এইবিলাকে তোৰ মই দেখিয়ে পোৱা নাই। মানে তোৰ এইটো কি বুলি কয় মুমহ কি বুলি কয় ক আকৌ কি পাহৰি থাকিলো।
হল।
অ হল হল আ।
অহ নাই পোৱা এই। এ মই বাৰু গৈছো দেই। হলত মানে মই এই মিছন চাৰিআলি আমাৰ ইয়াতে মিছন চাৰিলিত মই বাৰু গৈছো দেই। হলত মানে মই এই মিছন চাৰিআলিত আমাৰ ইয়াতে মিছন চাৰিআলিত হল আছে যে সেইটো হলত মই বহুত বাৰ গৈছো কিন্তু এই আই এম পিত যোৱা নাই।
মিছন চাৰিআলিত আছে নেকি। তো।
অ মিছন চাৰিআিলিত নতুনকে খুলিছে নহয় প্লেটিনাম মলৰ ভিতৰত।
অ গম নাপাম ভাল না।
ভাল ভাল বহুত ধুনীয়া।
ত তাকে যাবা লাগিব চাই লও ৰ। মানে কেইদিমান থাকিম নহয় তাতে যাবা লাগিব ৰ।
আকৌ এখন এইখন বৰুণ ধাৱনাৰখন মই যে মানে জান্ভী কাপোৰ থাকিলে যে মই চাবলৈ ভাল নাপাওঁ।
কিয় হে?
মোৰ ভাল নালাগে তাই এক্টিংটো মানে।
উফ আৰু এইটো কি কয় ৰ আৰু এতিয়া নতুন এখন অসমীয়া এখনো ওলাইছে বোলে কিবা এটা বুলি কৈছে। টা হৈ ঢেকিব অ। চুপা চুপি।
অ আমাৰ আক মায়ে চা মই কৈছো হা আমাৰ চোপা চবিখন চাবলৈ ভাল লাগিব। আমি চাবলৈ যাম হা মায়েক নাচায় মায়ে কৈছে নহয় ককা আৰু নাতিহতি সেইখন ওলাব সেইখনে পুৰণা চিনেমা চাই ভাল লাগিব। মানে ৰিমেক কৰিছে আৰু। টু খন ওলাব আৰু মানে। ককা আৰু হাতী নাতি। খনৰ টু ওলাব মানে ভাৰ্জন। তাৰপিছত মাহে সেইখন চাইগে মই বোলো হ'ব আৰু যা যি কৰ কৰিবি আৰু।
আমাৰ মমাৰ আজিলৈকে মোক নিয়াইে নেচোৱা বোলে আজিলৈকে চাচোন।
তাকেহে কবি কবি দীপুক কবি।
তাকেই ক'ব লাগিব আৰু কিনো কৰিম। মই অকলে গুচি যাম নহ'লে। যাহ।
অকলে গুচি যাবি থ মও যেনেকে অকলে গুচি যাম কিনো কথা আছে আৰু চাবহে লাগে আহিবলৈ লাগে। এ কিন্তু মানে কি জান হলত হলত যে চাই পেলাক ইমানো ভাল নালাগে যিমান মানে তোৰ টিভিত চাই ভাল লাগে। মানে হলত। মানে ঠিকে আৰু বি স্ক্ৰীণত ভালকে এনেকা দেখা পায় কিন্তু মানে সেই ফিল্ডটো নাহে যোনটো টিভিত বিকজ আমি সৰুৰ পৰা আমি টিভিয়ে চাইছো ন টিভি ফোন এইবিলাকতে চাইছো।
উম।
টো মানে সেই হলত ইমান ভাল নালাগে। তেনেকে চাই পেলাই কিন্তু তথাপিও মানে হলৰ।
কৰায় নাই আজিলৈকে।
সেইটোে এক্সপিৰীয়েঞ্চ কৰিব মন যায় আৰু চব বস্তু নাই এবাৰ এবাৰ।
উম। জুলাইত ফুৰিবলৈ যাম উলাবি অ জুলাইহে আহিছিলো কি ক আগষ্টত।
কলৈ যাবি?
এনেকে হিল চিল চাইডে যাব লাগিব আৰু।
দিব তোক আন্তিয়ে?
এ মই থাকে, মান্তি থাকিব। তই ইয়াত মই থাকিম তাত।
অ য়েচ তোৰ একোৱে প্ৰব্লেম নাই।
কলেজো চলি থাকিব কলে কলেজো চলি থাকিব তই। কা প্ৰব্লেম নাইছ মোৰ ৰুম থাকিবই।
একজেক্টলি অ অ যাবলৈ ভাল লাগে এই মানে এইটো এজত যদি নাযায় হাঁহটো কোনটো এজত যাব কচোন বুঢ়া বয়সত নে?
সেইটোৱে।
মানে আমাৰ ইণ্ডিয়ান পেৰেন্টচ বিলাকে এইটো বুজি নাপায় আৰু নাযাবি কিবা হ'ব কিবা হ'ব কিন্তু মানে এইটো এজত যদি নাযায় এইটো এজত যদি পোৱালে নুফুুৰ যেন কোনটো কেতিয়া মানে লাখুটি লৈ লৈ যালেহে হ'ব আৰু।
উম এনেকে যাব পাৰ তেতিয়া তই যদি কলি কি মোৰ কিবা কাম আছে লগৰজনী ঘৰলে যাওঁ চানডেতো তেনেকে আহিলি এ মোৰ ৰুমলে আহিলি নহ'লে তোৰ এনেওতো কলেজতো আহি বিয়ে।
আহ
সময় য পৰা ম কলেজৰমান মোবাইলটোতো ফ্লাইট মড মাৰি থৈ দিম।
অ সেনেকাই কৰিব লাগিব।
তেনে আম সেইটোকে প্লেন কৰি আছো। ক'লৈ যাম ক'লৈ যাম চবেই এতিয়াৰ পৰাই ভাবি আছো মানে।
উম যাম দে দে এনেকা মানে এদিনৰ কাৰণে হলে পাৰি কিন্তু এই থকা মেলা হলে দিগদ।
এ থাকা আনে নহয় আৰু তোৰ ধৰি আমি ৰাতিপুৱা দহটা মানত ওলাই গৈছ এ ইনেওতো গৰম দিনে হয় তাৰপিছত তোৰ পাঁচটা মানত আহি গৈছে এনেতোন্ধটোতো চাৰে ছটা সাতটাত হৈ গৈ না
অ সেইটোৱে উম
চাৰে চাৰিটা পাঁচটাত পাইছো ঘৰ হৈ গ'ল আৰু কিতো আমাৰ ক্লাছটো পাঁচটা বজালৈকে চলে সেইটো মানে এটা কলেজ লাইফ এটো মানে সেইটো ভাল বস্তু হয়
যাবি অ এইটো মোক কবি দেই গলে
হ কব লাগিব ন
ক'ব লাগিব ক'ব আৰু বেছি মানুহ হলে ভাল লাগে বাৰু দেই এনেকে এটা দুটাাকৈ ভাল নালাগে ন
উম উ আব বাৰ হে লগ ল'ব লাগিবা উম লগ ল'ব লাগিব বো কাৰোবাক কাৰোবাৰ
লগ ল'ব লাগিব অ এ গলেই আমাৰ লগ হৈ যাব আমি ইমান এক্সব আমাৰ দুদিনত লগ হৈ যাব
উ এইদ তচ
মোৰ কলেজত মানে মোৰ মানে ফেমাচ মানেে বহুত ফেমাছ আৰু মানে পে পেট পেট পেট মানেে মোক খন নন ষ্টপ চলে আৰু মই ফাৰ্ষ্ট ডে গৈয়ও কথা পাতিছো চবৰ লগত
পা উঠে তাৰ পাছত লাহে লাহে লাহে লকে পাতি যা আৰু মানে কি হয় এতিয়াটো চাই এতিয়া ওচ ওচৰৰতোৱে যদি ওচৰতে যদি বহিথাক মই কাব লাগে বহিছো ছোৱালীজনছ তাই যদি কথা পাতিব নিবিচাৰে কেনেকে কথা পাতিব
অ সেইটো হয় বাৰু অ যদি ওচৰৰ যোনে তাই যদি কথা পাতিব মন নকৰে তেনেহলে আমি পাতিলৈ নোৱাৰো ধৰ কিন্তু যদি তাইও ধৰ কথা পাতি বিচাৰিছে তেনেহলে মানে কটোই দুই ফালৰ পৰা কিউনিকন হ
উম মানে তাৰ ক্লাছত সোমাই মই চাই ল'ব লাগিব কোনজনী মোৰ লগত মিলি মকে স্কেন কৰি ল'ব লাগে তাপিছত মিলাটো নিজেও স্কেন কৰা মিলাটো যতে নিমিলেগৈ তাৰ পিছত সেইটো তে উঠি পেলেতো যাবলৈতো আকৌ হব কথাটো সেইদি আকৌ পিদিনানৰ বেলেগৰ তেনেকে চাগে দুই তিনি দিনত চাগে মিলি যাব
এনেকে এদিনত গৈ পেলাই আমি সঁচাকে স্কেন কৰিব লাগিব কাৰণ কোন ভাল কোন বেয়া বিকজ কলেজ লাইফতো বহুত মানুহ লগ পাবি ভালো লগ পাবি বেয়াও লগ পাবি
উম ত তই এন এছ এছ লৈছ নে
কিটো
এন এছ এছ
সেইটো কি
এ এন চি চিৰ মেচি নাই
কত সেইটো কি দৰঙত যাওঁতে সেইটো হেৰি কৰিছে নেকি
অ তোৰ এইটো কি কয় এনেকে কৰে কিবামখনে কেম্পিং চেম্পিং নিয়ে তাৰ পিছত ত যোনবোৰ মানে দেলহিত যে ৰিপাব্লিক ড যে তোৰ মাৰ্চ পাষ্ট হয় তালৈও নিয়ে চিলেক্ট হলে
অ মইতো নাই কৰা এইটো মানে কি এই যে স্কেন কৰিব লাগে যে কিউ আৰটো যে
অ কিউ আৰটো স্কেন কৰি পেলাই জইন কৰিব লাগে অ।
অ য়েচ য়েছ অ সেই চবকে কৈছে ময়ো কৰিছো। ত' মই এটা কালচাৰেল কৰিছিলো এটা ইকো ক্লাব কৰিছিলো।
ইক ক্লাবত কৰিছ মই কালচাৰেল আৰু স্পৰ্টচ কৰিছো। সেইটো সেইটোবে আকৌ জোনটো গ্ৰুপটো আছে টো তই টো গ্ৰুপ টো এড হোৱা নাই সেইটোটো বোলে জোনটো আকৌ এবাৰ ইস্ক্ৰেন কৰি হোৱাটচপ গ্ৰুপৰ ইছক্ৰেন কৰা হেইটো আকৌ কৰিছ দুবাৰ ইচক্ৰেন কৰিব দিছে।
দুবাৰ মানে কি হ'ল জান মোৰ সেই তেতিয়া মোৰ ফোনটো বেয়া ন ত মোৰ মানে হেং মাৰা আৰম্ভ কৰে। কৰিছে ত মই সেইকাৰণে ফটো এখন মাৰিকে লৈ আহিলোঁ ত ফটো মাৰি লৈ আহি মই পাপাৰ ফোনৰ পৰা মানে কৰি দিলো কৰি পেনাই এই দুটাত উ হেৰি কৰিলোঁ তাৰ পিছত কি আকৌ স্ক্ৰেন কৰিব লাগে নেকি?
আকৌ স্ক্ৰেন কৰিব লাগে মানে এন এছ এছৰ গ্ৰুপটো মানে বেলেগ আছে মানে মই চাই তোৰ ততো এড হোৱা নাই মই চাইছো গ্ৰুপটো গ্ৰুপটো মোৰ ওচৰত আছে। উম চাই চুনেনে লছে তাইতো গ'লগৈ বাৰু পিছত কিয় লৈ ল। পাৰ বাৰু।
তাকেহে ন গম নাপালো ন তেতিয়া কাৰণ অন দা স্পট কৰাহেতেন গম পালো হয় কিন্তু মইতো ঘৰত আহি মই কালিহে কৰিছো। সেইটো
অ কালিহে কৰিছ ন?
কালীয়ে কৰিছো অ।
চাই লও সোমাই ললে ভাল হ'ব। এক একেলগে থাকিব পাৰিম।
অ ত' যদি সোমাব পাৰে ত সোমিয়াই দিবি যদি মানে তহঁতে মেম্বাৰছে বেলেগ মেম্বাৰ্চ সোমিয়াব পাৰ।
অ দাদা এটাৰ নাম্বাৰ আছে মই দাদাটোক ক'ম ৰ।
অ তই কৈ দিবিচোন সোমাবলৈ।
অ কৈ দিম দে।
সেইটো মানে কিহৰ এইটো যোনটো তই যে ক'লি দুবাৰ স্ক্ৰেন মানে দুবাৰ কি স্ক্ৰেন কৰিব লাগে এ এ
এ মানে এবাৰ ফাষ্টৰ স্ক্ৰেন টো মানে আমাৰ কি হয় গৈছে তই স্ক্ৰেন কৰিবলে কিবা ইকো ক্লাব কিবা ক্লাব সেইডাল জইন কৰাডাল না। তাৰপিছত আৰু এটা, স্ক্ৰেন মানেটো এইটো হয় আৰু এটা স্ক্ৰেন এইটো গ্ৰুপটোত সোমোৱা মানে গ্ৰুপৰ যোনটো স্কেনাৰ হয় যে হোৱাটছএপ গ্ৰুপবোৰৰ যে
অ অ।
এই তেনেকুৱা মই আছিলে গ্ৰুপটো ক মানে তলত আছিল স কিন্তু ইমান মেছেজ আছে ইটো আছে।
অ মই বাৰু সেইটো দেখা পোৱা নাই কিন্তু সেইটোয়ে সেয়া মানে কি জান তোক একো পইচা হেৰি নহয় আৰু জাষ্ট মানে তোক লৈ কৰি যাব তই সেয়া।
অ অ নিজে খৰচ কৰিম আৰু।
যে হেৰি কৰিব লাগিব তেনেকুৱা টাইপ আৰু। সেইটো গ'লে কৰিলে গম পাম আৰু তেতিয়া আৰু যে এতিয়া অফিচিয়েল গ্ৰুপ নাথাকে ন টিচাৰ্চৰ হেৰিত।
অ নাথাকেটো বনাই দিব লাগে চাৰ বনাই দিব চাগে তোৰ আজিটোতো লাষ্ট নহয় জানো।
অ।
তাৰ পিছত লাহেকে বনাবগৈ চাগে দুই তিনদিনমান পিছত
অ তাকে মানে ষ্টুডেন্টছ বিলাকে ইনফৰমেচন দিছে আৰু মোৰ যে ভাই ছয় সাতটা মান গ্ৰুপ হৈ আছে দৰং কলেজৰ মই যে কিমান লেফ মাৰিম অশান্তি লাগি গৈছে আৰু পি জিৰ এডভাৰটাইজমেন্ট কৰিব কোনোবাই আকৌ এনেই চিনিয়ৰ গিৰি দেখাব অশান্তি লাগে আৰু পঢ়ি পঢ়ি
বাকী কলেজৰ আছো বাৰু বেলেগ বেগ দৰঙৰ এটাতে আছোঁ
সেই মোৰ দৰঙৰে চাৰিটা পাঁচটা মান আছে একে
কি, কি, কি কিহৰ হেই?
এই কিবা এফ ৱাই ইউ এইটো-এইটো আছে। এ তাৰ পিছত আৰু এটা আকৌ এফ আই ইউ আছে। আছে আকৌ এটা দৰং-দৰং কলেজৰ আছে, আকৌ এটা হেল্প ডেস্ক আছে দৰং কলেজৰ, আকৌ এটা আছে দৰংয়িয়ান এ তেনেকে গ্ৰুপ এটা মানে তেনেকে তেনেকেটো ছয় সাতটা মান আছিলে। তাৰপিছত মই বাকি কেইটা ডিলিট ক মানে হেৰি কৰিলো এক্সিট কৰি দিলোঁ, এই লাষ্ট ত মানে তিনিটা অ তিনিটা আছে আৰু সেইকেইটাত একজিট মৰা নাই মই বুলো সেইকেইটাকে এক আগষ্টত
উ অ সেইটো কি কয় ৰচোন আমাৰ এক আগষ্ট পা ক্লাছ হ'ব জানো? মোৰ মানে দাউট লাগিছে এক আগষ্টতটো শনিবাৰ হয় তিন তাৰিখ মানৰ পৰা হ'ব নেকি?
অ নাজানো তেনেহলে দেই শনিবাৰে নহয় যদি অ তিন তাৰিখ মানৰ পৰা হব পাৰে এইটোতো কব নহয় নটিচ দিবতো
উম', কেনেকোৱা হ'ব নাই, মই যে ভাবিয়ে কিবা লাগিছে, কেনেকোৱা কি হব বা বস্তু জবৰ
তাকেহে ন? ফাৰ্ষ্টডে মানে বহুত ভয়ো লাগে এনেকা হেৰিও হয় কাপোৰ চাপোৰ চিলাব
নাই মই দিম গৈহে যাম এইকেইদিন দিনতে তই যাৱ যদি ওলাবি ভাল এখন চুলাই মই বাক সুধিছিলো সিহঁতৰ ৰূপমৰ ওচৰত
এই ৰূপমৰ ওচৰত আমাৰ ইয়াত তিনিআলিতে আছে
দেচোন তই চিনি নাপাওঁ যে কাবাক কাবাক সুধিছিলো এইটোৱে
এই তিনিআলি সেইখনতে আমি চবে তাতে চিলাবলৈ কৰিবলৈ দিওঁ মায়ে ব্লাউজ-শ্লাউজ তাতেই চিলাবলৈ দিয়ে, আকৌ মোৰ কাজিন খিনিৰো এনেকা ইউনিফৰ্ম বিলাক তাতেই চিলাইছে
উম', তেনেকে সুধি মেলিলৈ ভালকে চিলাব লাগিব আৰু য'ত পোৱা হয় যে
চিলাব পাৰিবি তিনিআলি সেইখিনিতে বেছি হেৰি নলয়, তাতে হে কৰিব। কিবা ডিজাইন দিবিনে এনে নৰ্মেল কে? নহয় ডিঙিটো এনেকা গোল ডিঙি দিবি নে এনে এনেকা
গোল নিদো পিছফালেতো অলপ কলাৰ দিম।
আটচ্ছা অ
নহলে কিবা লাগে ন
ন তো-তোৰ এক্সপিৰিয়েন্স আছে নহয় তই আগতেও হেৰি পিন্ধিছিলি